হেল্ল'
হেল্ল'
অ' কোৱা
কি কৰি আছা এ
এ আছো আৰু তুমি?
আছো আছো এনে আছো
অ' অ' বাকী কিবা চাই আছিলা নেকি নে কিবা কৰি আছিলা?
এ একো কৰা নাই লেপটপতে তোমাৰ এই আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ ওপৰত অনুষ্ঠান এটা চাই আছিলো চাই ভাল লাগিল তাকেই
অ হয় নেকি ত' সেই চাই আছিলে নেকি আৰু তুমি যোগৰ কথা ক'লা ন যোগ দিৱসৰ ওপৰত অ' আৰু আজিকালিতো তোমাৰ এই যিবিলাক যোগ ব্যায়াম আছে সেইবিলাকে মানে মানুহৰ প্ৰতি আগ্ৰহ বহুত কঢ়িয়াই আনিছে ন। এইবিলাক ব্যায়াম বা যোগ হওক।
অহ ঠিক কৈছা দিয়া মানে আগতে মইয়ো ভাবিছিলো যোগ মানে কেৱল শৰীৰ বেকাই থকা কিছুমান আসন আৰু কিন্তু এতিয়া বুজিছো তোমাৰ ইয়াৰ উপকাৰিতা বহুত বেছি।
এ হৈ দিয়া একেবাৰে দিয়া মানে ই বহুতো বেমাৰৰ পৰা আমাক মুক্ত কৰি দিব পাৰে আৰু আমি যোগ ব্যায়াম কৰিলে আমাৰ ধৰি লোৱা তোমাৰ আহ যিবিলাক যোগ ব্যায়াম শৰীৰৰ বাবে নহয়তো কেতিয়াবা কিছুমান মন হওক বা মানসিক স্বাস্থ্য যিবিলাক আছে মানসিক স্বাস্থ্যত তাৰ বাবেও বহুত অত্যাৱশ্যকীয় হৈ পৰে কেতিয়াবা এই যুগটোৱে।
বাপৰে তুমি দেখোন ভালেখিনি কথা জানা তুমিও কৰা নেকি নিয়মীয়াকে যোগ ব্যায়াম
এই প্ৰতিদিনে নকৰোঁ‌ নহয় দিয়া প্ৰতিদিনে ক'ত হ'বনো নহয় এই কেতিয়াবা আৰু সপ্তাহত কেইবাদিন কৰোঁ আৰু সপ্তাহত দুদিন বা এদিন তিনিদিন মান প্ৰতিদিনে নকৰোঁ। ধৰি লোৱা পুৱা অলপ সময় সোনকালে উঠি কিনে অলপ যোগ কৰিলোঁ। তাৰপিছত বাকী গোটেই দিনটো অলপ মানে ব মানে সবল আহি থাকে আৰু গাত নিজৰ শক্তি আহি থাকে আৰু নিজকে এটা সতেজ বুলি ভাবো নিজে ফ্ৰেচ ফিল কৰো সতেজ সতেজতা আহি থাকে আৰু।
তাকে মই আৰম্ভ কৰিম বুলি ভাবিছিলো ৰ'বা কিন্তু এ' এলেহুৱা লাগে কৰিবই মন নাযায়।
তাকে পুৱা উঠিবলৈ হেলা লাগে ন তোমাৰ?
অ'
আৰু আৰম্ভণিতে তেনেকুৱাই লাগে হয় বাৰু কিন্তু যদি তুমি এবাৰ ভালকে কৰা ন' মানে এবাৰ ষ্টাৰ্ট কৰি দিয়া আৰু আৰম্ভ কৰি দিয়া অভ্যাসবোৰ এতিয়া সেইবিলাক গঢ়িলে না তোমাৰ এনে লাগে না বাদেই দিব মন নাযাব আৰু হেনে লাগিব
হয় নেকি? তুমি এনে কিমান মান সময় কৰা যোগ ব্যায়াম?
মই বেছি সময় নকৰোঁ মই তোমাৰ ধৰি লোৱা আধা ঘন্টামান যোগ ব্যায়াম কৰোঁ তাৰপিছত তোমাৰ এনে মই অলপ যিটো কোৱা হয় অলপ জঁপিয়াও অলপ বা অলপ তোমাৰ দৌৰো সে সেয়ে আৰু মানে মোটামুটি। তোমাৰ পঞ্চল্লিশ মিনিট মান মই যোগ ব্যায়াম বা এনেকুৱা দৌৰো সেইহতে খেদাই আৰু এক ঘন্টা পঞ্চল্লিশ মিনিট তাতে খেদাই দিওঁ আৰু
অ' পিছে তুমি প্ৰথমে কি কি যোগাসন শিকিছিলা একদম আৰম্ভণিত মানে যিবিলাক ধৰা আৰম্ভণিতো সদায় সহজৰ পৰাই হয় ত তুমি কি কি এখন আৰম্ভ কৰিছিলা। প্ৰথমতে ক'ব পাৰিবা নেকি। তাৰে ওপৰত মানে ময়ো আৰম্ভ কৰিম। ত
অ' মই এই প্ৰথমতে তোমাৰ সহজ আসনে আৰম্ভ আৰম্ভনি কৰিছিলো। যেনে তোমাৰ ধৰিলোৱা প্ৰাণায়ামৰ যিবিলাক আসন আছে সেইবিলাক আৰম্ভ কৰিছিলো তাৰপিছত তাৰপিছত যেতিয়া আমি শিকিলো ভালকে তাৰপিছত মানে যেতিয়া মানে। মানে তোমাৰ মানে তোমাৰ কি বুলি কয় এইটো গুৰুত্ব যিটো পালো বা তোমাৰ যিটো এক্সপিৰিয়েঞ্চ পালো তাৰ পৰা তোমাৰ লাহে লাহে মানে সূৰ্য নমস্কাৰ কৰা আৰু আন কিছুমান আসন শিকিলো মানে বহুত মানে সহজ নহয় আৰু কৰিবলৈ সেইবিলাক আসন শিকিলো আৰু।
অ' পিছে সূৰ্য নমস্কাৰৰ বহুত উপকাৰিতা থকা বুলি শুনিচোহে মই।
এ ভালেই শুনিছা দিয়া মানে বহুতেই উপকাৰ আছে সূৰ্য নমস্কাৰৰ ধৰি লোৱা তোমাৰ ইয়াৰ যিটো সূৰ্য নমস্কাৰ কৰিবা ন তাৰ ফলত তোমাৰ যিটো শৰীৰৰ মানে যিটো বহু অংগ আছে সেই অংগ বিলাক তোমাৰ সক্ৰিয় হয় মানে। আৰু এইটো যোগ তুমি তোমাৰ সূৰ্য দেৱতাৰ বা যেতিয়া মানে উদয় হ'ব সেই সূৰ্য দেৱতাক বোলে যোন আমি সূৰ্য দেৱতাৰ আগত কৰোঁ তেতিয়া বোলে বেছি লাভদায়ক আৰু আগৰ কথামতে আৰু আৰু তোমাৰ ই তোমাৰ ৰক্ত যিবিলাক সঞ্চালন কৰে সেই ৰক্ত সঞ্চালন বিলাক তোমাৰ কৰিলে ভাল হৈ যায় আৰু আৰু শৰীৰটো আৰুতো মানে নমনীয়া হৈ উঠে আৰু মানে ভাল হৈ উঠে আৰু ক'ব গলে।
আজিকালি চোন ডক্তৰেও তোমাৰ ব্যায়াম কৰিবলৈ দেখোন পৰামৰ্শ দিয়ে বেছিভাগ সময়ত
তাকেই দিয়া আজিকালি ডক্তৰেও কয় যে ঔষধ বেছি নাখাবা যে ঘৰত যায় ব্যায়াম কৰিবা এইটো এইটো ব্যায়াম কৰিবা নিজে নিজে কমি যাবা সেনেকে আৰু মানে আৰু আৰু বহুত মানে ৰোগীয়ে নিয়মে যিটো ব্যায়াম কৰে ন সেই ব্যায়াম কৰিলে তেওঁলোকৰ স্বাস্থ্য ললৈ যিটো আগৰ স্বাস্থ্য। সেই আগৰ চচৰলৈ ঘূৰিও ক আনিব পাৰে আৰু মানে স্বাস্থ্যৰ তেওঁলোকে নিয়ন্ত্ৰণ কৰি ৰাখে আৰু এই ব্যায়াম কৰিলে আৰু
অ' আৰু কেতিয়াবা ধৰা মানসিক চাপো বহুত বাঢ়ি যায় একো কামত মন নবহে সেই ক্ষেত্ৰতো চাগে তোমাৰ ধৰা আহ কি কয় যোগ ব্যায়ামে সহায় কৰে চাগে ন?
অ' তোমাৰ য সেনেকুৱা সময়ত যি যোগ বা ধ্যান কৰা আৰু সেই ধ্যান কৰিলে বহুত সহায় কৰে আৰু মে মানসিক তোমাৰ চাপটো মানে কমাবলৈ আৰু তোমাৰ গভীৰ যেতিয়া তুমি গভীৰ যিটো উশাহ নিশাহ ল'বা যেতিয়া যিটো শ্নাক প্ৰশ্বাস ল'বা তেতিয়া সেইটো ল'লে মন শান্ত হৈ যায় আৰু মানে কিছুমান আৰু তোমাৰ ধৰি লোৱা চিন্তা কিছুমান যেনে তোমাৰ অ' বহুত ভাবা সেই চিন্তাবিলাক কমি যায়। তুমি ধৰি লোৱা এই তুমি পদ্মাসনত বহি ললা পদ্মাখনত বহি লৈ তোমাৰ পিছত এটা আঙুলি এটা আঙুলিৰে এটা এটা নাকৰ ধৰি লোৱা অ মানে এই যিটো সে সেইটো ধৰিলা এটা দি তুমি উশাহ ললা এটা দি তুমি উলিয়াই দিলা মানে সেইটোৱে বহুত আমাক মানে শান্তি দিয়ে আৰু বা সেইটো আমাক বহুত মনতটো মানে
সঁচাকৈ দিয়া আৰু অ' তোমাৰ আজিকালি যিহে সবৰে ব্যস্ত জীৱন তাৰে মাজত মানে নিজৰ স্বাস্থ্যৰ কথা পাহৰিয় যোৱা যায় দিয়া সেইবাবে তোমাৰ নিজৰ স্বাস্থ্যৰ বাবে অলপ সময়তটো উলিয়াবই লাগিব কাৰণ নিজে সুস্থ থাকিলেহে তুমি কামবোৰ কৰিব পাৰিবা
ঠিকেই কৈছা দিয়া মানে তোমাৰ ধন সম্পত্তি থাকিলেও যদি তোমাৰ যোন স্বাস্থ্য ভাল নাথাকে ন তেন্তে সেই ধনৰ কোনো মূল্য নাথাকে যোন স্বাস্থ্যই তোমাৰ ভালে নাথাকে।
এইটো একদম ঠিক কথা কৈছা মানে যিমান ধন সম্পত্তি থাকিলেও তুমি যদি নিজৰ স্বাস্থ্যটোৱে ভালে নাৰাখা তুমি ধন সম্পত্তি কতনো খৰচ কৰিবা কেৱল নিজৰ বেমাৰৰ ওপৰত বা নিজৰ স্বাস্থ্যৰ ওপৰতো খৰচ কৰি লাভ নাই যদি তুমি আগতীয়াকে কোনো সিদ্ধান্তই নোলোৱা আৰু তোমাৰ ধৰা যোগ ব্যায়ামত তোমাৰ কৰিবলৈ ডাঙৰ জিম বা দামী সঁজুলিৰো প্ৰয়োজন নাই নহয় ঘৰতে তোমাৰ কৰিব পাৰি ভালকে যদি তুমি কৰিব বিচাৰা বা শিকিব বিচাৰা নে কি? কোৱা
অ' সেইটোৱেতো ইয়াৰ মানে আটাইতকৈ সুন্দৰ মানে সুবিধা আৰু ডাঙৰ সুবিধা মানে এইটো তোমাৰ ঘৰত বহিয়ে কৰিব পাৰিবা তোমাৰ যিটো পাৰ্কত কৰিব পাৰিবা এনেকুৱা পাৰ্কত যাই কিনে ত ব্যায়াম কৰিব পাৰিবা সৰু সুৰাতো ব্যায়াম ন এইবিলাক ব্যায়াম তোমাৰ ঘৰত বহি তুমি যিবিলাক আহ কিনি আনিব পাৰিবা। কিছুমান কাৰ্পেট বুলি ভাবিবা কাৰ্পেট পাৰে কিনে সেই কৰিব পাৰিবা। তুমি ক'ৰবাত খোজ কাঢ়িব গ'লা তাতে তুমি এখন পাৰ্ক পালা তাতেও তুমি কৰিব পাৰিবা মানে এইবিলাক তোমাৰ এনেকুৱা দামী সঁজুলি নালাগে আৰু তুমি যেনেকে সেইয়াই আৰু
অ' আৰু তুমিতো কৰা ন যোগ ব্যায়াম ত তুমি কি হবা সৰু লৰা ল'ৰা ছোৱালী যিবিলাক থাকে সিহঁতৰ বা যোগ ব্যায়াম কিছু কিমান উপকাৰী আৰু কিমান উপকাৰী হ'ব পাৰে সিহঁতৰ জীৱনত।
এই বহুতে উপকাৰী দিয়া মানে তুমি ভাবিব নোৱাৰা কিমান উপকাৰী তেওঁলোকৰ কাৰণে মানে তেওঁলোকৰ আহ যিটো মানসিক অৱস্থা সেইটো বহুত মানে ভাল কৰি দিয়ে আহ আৰু তেওঁলোকৰ যিটো একাগ্ৰতা আছে পঢ়াৰ প্ৰতি হওক খেলা ধলাৰ প্ৰতি হওক সেইটো বহুত বৃদ্ধি কৰি দিয়ে আৰু এই অ'- ব্য- যোগ কৰিলে আৰু বা ব্যায়াম কৰিলে। আৰু তেওঁলোকৰ শৰীৰটো সুস্থ কৰি ৰাখে আৰু। এইটোৱে আৰু পঢ়া-শুনাত মন বহে। সেয়ে আৰু বহুত মানে সুবিধা আছে আৰু ব্যাম কৰিলে।
আৰু ধৰা আমাৰ যিবিলাক বয়সস্থ লোক থাকে, বৃদ্ধসকল থাকে, তেওঁলোকো ধৰা বহুত শৰীৰৰ ক্ষেত্ৰত বহুত ধৰা, বিষ হয়, বিভিন্নধৰণৰ বিষৰ ক্ষেত্ৰত বা বিভিন্নধৰণৰ বেমাৰত ভূগিব লগা হয় আৰু আ- এই ক্ষেত্ৰত তুমি ধৰা কিয় ভাবা নেকি যে যোগ-ব্যায়াম কৰিলে কিবা লাভ হব পাৰে নেকি?
অ' নিশ্চয়, কিয় লাভ নহবনো? বৃদ্ধাসকলেতো যোগ-ব্যায়াম কৰিব লাগে। অ' তেওঁলোকে নোৱাৰি- নোৱাৰিলেও অ'- অ' মানে অ' প্ৰত্যেক দিনে আ- অ'- উম পোন্ধৰ- পোন্ধৰ মিনিট মান কৰিবই লাগে। পোন্ধৰ মিনিট- আধা ঘন্টা কৰিব লাগে তেওঁলোকে। তেতিয়াই তেওঁলোকৰ শৰীৰতটো আৰু সবল হৈ থাকিব আৰু বেছিদিন জীয়াই থাকিব পাৰিব তেওঁলোকে। আৰু তোমাৰ যিটো বয়স অনুসৰি তোমাৰ এইটো সহজ আসন কৰিব লাগিব ন'? তেওঁলোকেতো বয়স অনুসৰি তেওঁলোকৰ ইমান এটা শক্তি নাথাকিব। তেতিয়া তেওঁলোকে সহজ আসনো কৰিলেও- কৰিলে তেওঁৰ অ- শৰীৰটো চলাচল হৈ থাকিব আৰু। ভালদৰে চলি থাকিব আৰু।
অ' আৰু তুমি ভাবা নেকি, ধৰা যোগ-ব্যায়ামৰ লগত আমি কি ধৰণৰ খাদ্য খাওঁ বা কি ধৰণৰ খাদ্য নাখাওঁ সেইটোৰ কিবা মহত্ব আছে নেকি যোগ-ব্যায়ামৰ লগত? তুমি কি ক'ব বিচাৰা এইটো ক্ষেত্ৰত? বা তুমি যি জানা আৰু।
অ' আছে। মানে যো- যোগ- আ- মানে যোগ -ব্যায়ামৰ লগতে আমাৰ খাদ্যৰোতো ভাল হ'ব লাগিব। মাজতে সুষম আহাৰ খাব লাগিব। মানে সুষম আহাৰ স্বাস্থ্যকৰ যিবিলাক খাদ্য আছে, সেই খাদ্যবিলাক তুমি যোগ-ব্যায়ামত খাব লাগিব আৰু। মানে য'ত তুমি তোমাৰ প্ৰটিনটো পোৱা আৰু সেয়া কাৰণ যোগ ব্যাম কৰিলে তোমাৰ ধৰি লোৱা অলপ হলেতো কষ্ট হব ন'? ঘাম ওলাবতো। ঘামৰ কাৰণে তুমি-তুমি আহ মানে অ' পানী খাই থাকিব লাগিব। পানীও তোমাৰ প্ৰয়োজন হ'ব আৰু খাদ্যটোতো স- মেইনে। খাদ্যটো খাব লাগিবই। ভাল ভাল খাদ্য, প্ৰটিন থকা খাদ্য।
দিয়া। বাপৰে আজি তুমি ভালেখিনি কথা বুজালা দিয়া মোক। মই মানে- মই মানে গম নাপাওঁতো মই ভাবিছোঁ এনে আৰু কৰিব লাগে, কৰে মানুহে। বাকী ইমান যে পিছফালে যে ইমানবোৰ বস্তু লুকাই থাকে আজিহে বুজি পালোঁ। ধন্যবাদ দেই ইমান খিনি মানে বুজ যোৱাৰ কাৰণে।
বাকী তুমিও এই যোগ-ব্যায়ামটো আৰম্ভ কৰি দিবা আৰু অতি সোনকালে। তোমাৰো দেহাৰ কাৰণে ভাল হ'ব আৰু। নে কি কোৱা?
অ'-অ' কৰিম ৰবা মই। ভাবিছোঁ কৰিম বুলি। আজিৰ পৰা কৰিম বা কালিৰ পৰা কৰিম দিয়া ৰাতিপুৱাৰ পৰা ৰাতিপুৱাই পুৱাই।
অ' দিয়াতে। হ'ব দিয়া আজি।
দিয়া তে।